ব্যস্ত আছিলে।
নাই নাই তুমি।
মোৰ নাই ৰবা ৰ কি কৰি আছিলা মই ঘৰতে আছো অঁ ময়ো এনেই আছিলো বা
অঁ।
তাৰপিছত কালি মানে। মই এই স্কুলৰ আগেদি পাৰ হৈ আহিলোঁ পুৰণা স্কুলৰ আজেদি পাৰ হৈ অহাৰ পিছত মানে ব বহুতখিনি মানে স্মৃতি মোৰ কালি মনত পৰি গ'ল
অ হয় নেকি!
অঁ তাৰপাছত বিদ্যালয় কিন্তু বহুত বহুত মানে মৰম কৰে আমাক
হয় ঠিকেই কৈছা
বন্ধু বান্ধৱ তাৰে কথাখিনি মনত পৰি গ'ল কালি
অঁ অঁ! এতিয়াও পথাৰখন সেই সেনেকই আছেনে
আছে আছে বিদ্যালয়ৰ শ্ৰেণীকোঠা খেলপথাৰ প্ৰাৰ্থনা সভা আৰু বন্ধু বান্ধৱীৰ সৈতে কটোৱা সময়বিলাক কালিৰ বহুত মনত পৰি গ'ল
অ হয় বিদ্যালয়ৰ জীৱনতটো সচাকৈ জীৱনৰ আটাইতকৈ সুন্দৰ সময় আছিল নহয় ন বাৰু
হয় ঠিকেই কৈছা তুমি বিশেষকৈ শিক্ষকসকলৰ মৰম উপদেশ আমাৰ ভাল হ'বলৈ শিকাইছিল
অ ঠিকে কৈছা বাৰু তুমি বিদ্যালয় কেৱল অ পাঠ্য পাঠ্য জ্ঞানে ন ভয় শৃংখলা ৰাজনৈতিক এটা দায়িত্ববোৰ শিকায়।
বাৰ্ষিক ক্ৰীড়া সাংস্কৃতিক অনুষ্ঠান আৰু বিভিন্ন প্ৰতিযোগিতাবোৰ বহুত আনন্দদায়ক আছিল
অ মই এতিয়াও বন্ধু বান্ধৱীৰ লগত কৰাতহে খেল ধেমালি খেল। ধেমালি কথা পাহৰিবই পৰা নাই
বিদ্যয়ালয় লাভ কৰা বন্ধু বান্ধৱবোৰ আজিও প্ৰস্তুত হৈ আছে
সঁচা কথা বিদ্যালয়ৰ স্মৃতিবোৰ আমাক সদায় অনুপ্ৰেৰণা দিয়ে
মোৰ বন্ধু বান্ধৱী বিলাক আজি দূৰ হৈছে যদিও মোৰ তেওঁলোকৰ লগত ইমানটা এতিয়া আগৰ নিচিনা যদি সেই নাইো তথাপিও আমি বহুত ভাল পাওঁ আমাৰ আজনে দুজন জন ন
হয় হয় বন্ধুত্ব বোৰ সেনেকুৱা। নেকুৱাই ত সঁচা ক'ব গ'লে
নিশ্চয় বিদ্যালয় হৈছে জ্ঞান বন্ধু আৰু সুন্দৰ স্মৃতিৰ এক অমূল্যয় ভঁৰাল
সেইবাবে বিদ্যয়ালয়ৰ স্মৃতি আমাৰ জীৱনৰ এক অমূল্য সম্পদ নহয়নেে বাৰু তুমি কি কোৱা
হয় একেবাৰেেই ঠিক বিদ্যালয় সেই ম কধোৰ দিনবোৰ আমি এতিয়াও পাহৰিব নোৱাৰোঁ
হয় হয় কেতিয়াও নোৱাৰো সেইবোৰ দিনবোৰ পাহৰিব
বিদ্যয়ালয়ৰ জীৱনত লাভ কৰা শিক্ষা বিভিন্ন অভিজ্ঞতা আদি সকলোবোৰ
উ ঠিকেই কৈছা বিদ্যালয়ৰ স্মৃতি হৈছে বিদ্যালয় জীৱনত লাভ কৰা বিভিন্ন অভিজ্ঞতা আনন্দ সুখ বন্ধু বান্ধৱ শিক্ষক শিক্ষয়িত্ৰী আৰু বিভিন্ন অনুষ্ঠানৰ স্মৃতিবোৰ
হয় বিদ্য়ালয় হৈছে জ্ঞানৰ আহৰণৰ লগতে চৰিত্ৰ গঠন সামাজিক মূল্যবোধশিকাৰ এক গুৰুত্বপূৰ্ণ স্থান যাতে আমাক বিভিন্ন ধৰণে আমাক মানুহৰ লগত এনেকে ব্যৱহাৰ ব্যৱহাৰ কৰিব লাগে সেইবোৰ সকলো শিকাই।
হয় আমাক বিদ্যালয়ত শিক্ষক শিক্ষয়িতীয়ে যেনেকৈ শিকাইছিল সেনেকৈ আমাক আন কোনে শিকাব নোৱাৰে
হয় সেয়েহে বিদ্যালয় স্মৃতি মানুহৰ জীৱনৰ এক অমূল্য সম্পদ যিয়ে অতীতৰ সুখদায়ক মুহূৰ্তবোৰ মনত পেলাই আনন্দ দিয়ে।
উম উম ঠিকে কৈছে বিদ্যালয়ত কটীয়া দিনবোৰ জীৱনৰ অতি মধুৰ সময় আছিল নহয়নেে বাৰু
মানুহৰ জীৱনত আটাইতকৈ সুন্দৰ আৰু স্মৰণীয় সময়বোৰৰ ভিতৰত অন্যতম
উম ঠিকে কৈছ সহপাঠীৰ সৈতে খেল ধেমালি পঢ়া শুনা সাংস্কৃতিক অনুষ্ঠান ক্ৰীড়া প্ৰতিযোগিতা আদি কাৰ্যসূচীয়ে মনত চিৰদিনৰ বাবে সাজ বহুৱাই ৰাখে শিক্ষকসকল মৰম উপদেশ আৰু শিক শিক্ষা জীৱনৰ আগবঢ়াবলৈ পথ প্ৰদৰ্শন কৰে
হয় বিদ্যালয়ত বিদ্যালয় কটোৱা সময়ছোৱাত আমি কেৱল পাঠ্যপুথিৰ জ্ঞানেই আহৰণ নকৰো বৰঞ্চ জীৱনৰ বিভিন্ন মূল্যবোধ শৃংখলা দায়িত্ববোধ আৰু সামাজিক আচৰণো শিকোৱা হয় সেয়েহে বিদ্যয়ালয়ৰ স্মৃতিবোৰ আমাৰ জীৱনৰ আমলান হৈ থাকে
হয় ঠিকে শিক্ষক শিক শিক্ষয়ত্ৰী সকলক দেখি মনত এক বিশেষ অনুভূতি জাগিছিল
হয় শিক্ষক শিক্ষয়িত্ৰীসকলক আমি দ্বিতীয় মাক মা পিতৃ বুলি আমি জ্ঞান কৰোঁ
ঠিকেই মা মা দেউতাৰ আগতো আমি শিক্ষক শিক্ষয়ত্ৰ আগতে হেই কৰিব লাগে মোৰ মতে দেই তুমি কি ভাবা
শিক্ষয়িত্ৰীসকলক দেখি মনত এক বিশেষ অনুভূতি জাগিছিল
উম ঠিকেই কৈছা তুমি লাহে লাহে সকলোৰে লগত চিনাকি বৃত্ত পালে আৰু বিদ্যালয়ত মোৰ দ্বিতীয় ঘৰলৈ পৰিণত হৈছিল
হয় প্ৰতিদিনে পুৱা বিদ্যালয় যোৱা শ্ৰেণীকোঠাত পাঠ গ্ৰহণ কৰা টিফিনৰ সময়ত বন্ধু বান্ধৱৰ সৈতে হাঁহি ধেমালি কৰা আদি মুহূৰ্তবোৰ আজিও মনত সজীৱ হৈ আছে আৰু সদায় হৈ থাকিব
ঠিকে কৈছা বিদ্যালয়ৰ বি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ক্ৰীড়া প্ৰতিযোগিতা বিজ্ঞানৰ মেলা আৰু উদযাপন প্ৰতি উপ অনুপস্থিত হৈছিল এই অনুষ্ঠান এই অনুষ্ঠানবোৰত অঁ অংশগ্ৰহণ কৰি বহু নতুন অভিজ্ঞতা লাভ কৰিছিলো বিশেষ কৈ স্বাধীনতা দিব গণৰাজ্য ৰাজ্য দিৱস আৰু বাৰ্ষিক ক্ৰী়য়া মহাৰোপ দিনবোৰৰ অতি আনন্দময় আছিল
হয় সেই সময়ত বন্ধু বান্ধৱৰ সৈতে একেলগে কৰা অনু শিলণ আৰু উদযাপন কোনো স্মৃতিবোৰ আজিও মনত গভীৰভাৱে সাঁচ বহুৱাই আছে
শিক্ষক শিক্ষয়িত্ৰীসকলেও মোৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল
হয় শিক্ষক শিক্ষয়িত্ৰীয়ে আমাৰ জীৱনৰ বহুতো কাম আমাক শিক্ষয়িত্ৰীয়ে দেখাই দিছিল আমাৰ বিভিন্ন ভাল ৰাস্তা বেয়া ৰাস্তা আমাক সকলো শিক্ষ শিক্ষক শিক্ষয়িত্ৰীয়ে আমাক দেখাইছিল কোনফালে গ'লে ভাল হ'ব কোনফালে গ'লে বেয়া হ'ব সেয়ে আজি আমি ভাল স্থান কাজ গৈ উপস্থিত হৈছে তেওঁলোকে উৎসাহ পাব
অঁ ঠিকে কৈছা তুমি তেওঁলোক কৰ মৰম উৎসাহ আৰু উপদেশে মোক সঠিক পথত আগবাঢ়িবলৈ সহায় কৰিছিল তোমাকো কৰিছিল নে
কৰিছিল আমাক শিক্ষক শিক্ষয়িত্ৰীবিলাকে উমহ কেনেকৈ মানুহৰ লগত ব্যৱহাৰ কৰিব লাগে সেইবোৰ ভালদৰে শিকাইছিল
অ অ তুমি ঠিকে কৈছা পাঠদানৰ উপৰিও তেওঁলোকে আমাক সৎ নিয়মানুবৰ্তিতা আৰু দায়িত্বশীল নাগৰিক হোৱাৰ শিক্ষা দিছিল
তাকেই আৰু বিভিন্ন ধৰণৰ আমি যেতিয়া উমহ খেলবিলাকত আমি অংশগ্ৰহণ কৰোঁ তেতিয়া আমি হাৰিলেও আমাক উৎসাহ দিছিল যে খেল কেৱল এটা সেয়েহে সেইটোৰ মূল উদ্দেশ্য হৈছে আমি ভালে সুখী থকা মনটো আমি সুখী ৰখা
অ ঠিকে তেওঁলোকে আমাক এটাই কথা শিকাইছিল যে হাৰিলে সদায় কিবা এটা কাম কৰিবলৈ গ'লে সেইটোত অংশগ্ৰহণ কৰিব লাগে একোতে পিছুৱাই থাকিব নেলাগে
কৈছে শিক্ষক শিক্ষয়িত্ৰীবিলাক আমাক বহুত উৎসাহ দিছিলে যেতিয়া আমি হাৰিছিলোঁ বা যেতিয়া আমি কেতিয়াবা ভাল পদত উপস্থিত হৈছিলোঁ তেতিয়া আমাক আমাক তেতিয়া মানে বহুত আমি শিকিবলে পাইছিলো তেওঁলোক
উম তুমি ঠিকেই কৈছা সেইবাবে মোৰ বিদ্যয়ালয়ৰ কথাবোৰ মনত পৰিলে এতিয়া চকু পানী ওলায়।
হয় কেতিয়াবা মুহূৰ্তৰ আগৰ কথা বোৰে আমাক বহুতো সুখ দিয়ে, তথাপিও আমি সেইবোৰ সেইবোৰ কথা আউচীয়াই যাব লাগিব।
উম ঠিকে কৈছা স্কুলীয়া জীৱনতো বহুতৰে বন্ধু বান্ধৱীৰ লগতো কাজিয়া পেচাল হৈছিলে কিন্তু আমি সেইবিলাক পাহৰি অলপ পিছতে লগ লগৰ বিলাকৰ লগত ভালকে খাহি মাতি কথা পাতো আৰু।
বহুতো মানে এনেকৈ ক্লাছত কেতিয়াবা পঢ়ালৈ কাজিয়া হৈ যায়, তাৰপিছত আমি আকৌ, এটা ক্লাছ যাম শেষ হোৱাৰ পিছত আকৌ আমি যতে ইটো সিটোৰ লগত একেলগে কথা পাতোঁ একেলগে বহোঁ।
উম সেই সেনেকুৱাই আৰু স্কুলীয়া জীৱনটো। এজনে আনজনীক আমি এৰি থাকিবই নোৱাৰো বন্ধু বান্ধৱীৰ।
তাকে সেইয়াই। বিদ্যালয় স্মৃতি জীৱনৰ এক অমূল্য সম্পদ। সময়ৰ লগে লগে বহু কথা সলনি হয় যদি
যদিও বিশেষ বিদ্যালয় জীৱনৰ সেই মঠ তোৰ দিনবোৰ কেতিয়াও পাহৰি যাব নোৱাৰি।
হয় সময়ৰ লগে লগে বহু কথা সলনি হয় যদিও, বিদ্যালয় স্মৃতিত সেই মধু দিনবোৰ কেতিয়াও পাহৰি যাব নোৱাৰি। সঁচা কথা কৈছা তুমি।
উম ঠিকেই। এই স্মৃতি বোৰে আম আমাক সদায় অনুপ্ৰেৰণা কৰে আৰু জীৱনৰ পথত আগবাঢ়িবলৈ তি দিয়ে।
হয় তেওঁলোকে এইবোৰ কথাই আমাক জীৱনত আগবাঢ়ি যাবলে বহুতো শক্তি দিয়ে। যেনে আমাৰ পুৰণৰ শিক্ষয় সেইবিলাকে আমাক যি কাৰণে কৈছিল আমি সেই আমি যদি আগুৱাই যাওঁ আমি ভাল এটা দিশত উপস্থিত হ'ম। পাৰিম।
অ ঠিকে কৈছা তুমি। এদিন নহ'লে বা ওলাবা স্কুললৈ যাম এপাক।
অ জাম দিয়া এপাক। যাইখিনিতে আজি আমাৰ বক্তব্যখিনি সামৰণি কৰিছোঁ।
অ অ দিয়া।
দিয়া ধন্যবাদ।
ধন্যবাদ।